হেল্ল'।
অ', কোৱা।
অহ কি কৰিছা?
এ এনেই তোমাৰ আছিলো ৰ'বা অলপ এই কিবা খাই আছিলো এটা তাকে। তুমি কোৱা কি কৰিছা?
ময়ো তোমাৰ এনেই আছ ৰ'বা কি খাই আছা পিছে অকলে অকলে।
এই নাই এই খেজুৰ এই এই যে পায় নহয় এইটো। তাকে অলপ খালো মুখখন অলপ কেমা মানে অলপ মানে এ অলপ মানে কি বুলি কয় বেয়া বেয়া লাগিছিল তাকে তাকে খাল খাই দিয়া খেজুৰ খেজুৰ বুলি কয় নেকি খেজোৰে দিয়া।
অ', এইে পেকেটত যে কিনিবলৈ পায় সেইটো খাইছা চাগে?
অ', অ', এই পেকেজত নাই বাৰু টেমাত আছে।
অ', মইয়ো খাওঁ ৰ'বা এইটো মোৰো আনি থোৱা আছে। কালি আনিছে দাদাই আনিছে মানে বৰ সোৱাদ লাগে খাই সেইটো মই ভাল পাওঁ খাই কিনে মানে তোমাৰ ধৰা মুখনৰ সোৱাদে বদলি হৈ যায় ন মানে বেছি মিঠাও নহয় বেছি তোমাৰ টেঙা নহয় বাৰু মিঠাও বেছি নাথাকে খায়ো ভাল লাগে। আৰু খালে এনেকুৱা লৈকে তোমাৰ দেহত কিবা এটা তোমাৰ শক্তি অহা যেন অনুভৱ হয় খালে। মই সেইটো পাওঁ আৰু ত ময়ো খাই থাকো কেতিয়াবা তোমাৰ ধৰা ৰাতিপুৱা দৌৰিব চৌৰিব গ'লে লৈ যাওঁ কেতিয়াবা এখন অলপমান মুখতে ভৰাই কিনে। খাই খাই যাই থাকো আৰু দৌৰিবৰ কাৰণে এতিয়া ভাল লাগে আৰু মুখখনো তোমাৰ বেয়া নালাগে ৰাতিপুৱাই পুৱাই।
হয়, হয় তুমি কি পুৱা পুৱা দৌৰিব যোৱা নেকি?
দৌৰিব যাওঁ ৰবা মাজে মাজে মানে কি হয় তোমাৰ এনেতো সময় নাপায় ন নিজৰ শৰীৰ চৰ্চা কাৰণে। ত তোমাৰ যিদিনাখন মন যায় সিদিনাখন উঠো। যিদিনাখন নহয় দিয়া আজিকালি এনেকুৱা আ হৈছে ৰাতিপুৱা যাওঁৱে আৰু প্ৰায় ভাগ যাৱে ৰাতিপুৱা উঠি তোমাৰ। আহ চাৰে চাৰি বজাত নহ'লে পাঁচ বজাত উঠি যোৱাই যায় মোৰ। মানে অভ্যাস হৈ গৈছে আৰু সদায় সদায় যাওঁতে যাওঁতে সাত আঠ কিলোমিটাৰ মান। হয়তো খোজ কাঢ়ো দৌৰো সেনেকে অলপমান ৰাতিপুৱাৰ ভাগটো কটাও তেতিয়া মানে এনেকুৱা তোমাৰ হয় ন ৰাতিপুৱা যদি জল্দি উঠা। ৰাতিপুৱা জ্বলদি উঠিলে কি হয় তোমাৰ দিনটো বহুত দীঘল দীঘল অনুভৱ হয়তো তুমি উঠিবাচোন। মানে ধৰা তুমি চাৰটা মানত আহ উঠিছা আৰু চাৰিটা চাৰে চাৰিটা মানত উঠিছা। উঠি কিনে তুমি একদম মানে ধৰা ছয়টা মানত ঘৰত উভতি আহিলে আৰু দৌৰি। তাৰ পিছত গা পা ধুলা গৰমৰ দিনতটো। গা পা ধুই কিনে চাহ পানী খালা খাই কিনে তোমাৰ এনেকুৱা লাগিব যে মোৰ হাতত বহুত টাইম আছে। বা বহুত সময় আছে আৰু তোমাৰ এনেকুৱা লাগিব গাটো বহুত ভাল লাগি থাকিব। সুস্থ যেন অনুভৱ হ'ব, আৰু নিজকে এতিয়া ধৰা আমাৰ কি হয় ৰাতিটো আমি মোবাইল চাওঁ ন, ৰাতিটো মোবাইল চোৱাৰ ফলত কি হয়। টোপনিতটো ভাল নহয়, টোপনি ভাল নহ'লেতো জানাই গাটো কেনেকুৱা অনুভৱ হয় দুৰ্বল দুৰ্বল। বা বেমাৰী বেমাৰী ত' সেই যিটো অনুভৱ সেইটো নোহোৱা হয় আচলতে। ত' সেইটো এটা ভাল আৰু। তুমিও চেষ্টা কৰিবাচোন ৰাতিপুৱা দৌৰিবৰ কাৰণে, তুমি চোন মাজতে দুদিনমান দৌৰিছিলা মই শুনামতে। তুমি কৈছিলা তাৰ পিছত কি নদৌৰা হৈ থাকিলা নেকি আকৌ?
হয় দৌৰিব গৈছিলো ৰবা, এই পিছত তোমাৰ এই এতিয়া তোমাৰ এই যিটো আমাৰ ফিফা ৱৰ্ল্ড কাপ চলিছে ন, ত' তাৰ কাৰণে তোমাৰ যোৱা হোৱা নাই ৰ'বা। মানে তোমাৰ কি বুলি কয়, এতিয়া তোমাৰ অ' ৰাতিলৈ খেলা চাই থাকো ন, ত' তাৰ কাৰণে তোমাৰ এতিয়া যোৱা টো অলপ মানে কমি গৈছে বা এতিয়া তোমাৰ ইচ্ছাও নোযোৱা হৈছে এনেকুৱা আৰু। মানে যাম ৰ'বা অতি সোনকালে যাম ৰ'বা। তোমাৰ
অ' খেলাতো বাৰু ময়ো চাওঁ নোচোৱা নহয় ময়ো চোৱা যায়। কিন্তু মই ধৰা এনেওতো জানাই ৰাতিটো খেলা চালে তোমাৰ টোপনিটো এনেও ৰাতিপুৱাই মাৰা যায়, কাৰণ ৰাতিটো খেলা চলি থাকে আমাৰ সময়তো নিমিলে। ত' তথাপি অলপমান চেষ্টা কৰিবা বেছি দূৰি যাব নালাগে। নিজৰ ওচৰ পাজৰ ঠাইতে অলপমান দুখোজ মান দিবা ৰাতিপুৱা। তেতিয়া মানে অলপ গাটোও ভাল লাগি থাকে দিয়া বহুত, মানে তুমি নিজে যেতিয়া খোজকাঢ়িবা তেতিয়া অনুভৱ কৰিব পাৰিবা গাটো বহুত সতেজ সতেজ অনুভৱ হয় মানে একদম ফ্ৰেচ ফ্ৰেচ বুলি যে কয় সেনেকুৱা টাইপ লাগে। মই মানে ময়ো প্ৰথমে ভাবিছিলো প্ৰথমে জানাই নহয় কি কিবা এটা কাম আৰম্ভ কৰাটো কিমান টান। মই প্ৰথম এদিন দুদিনমান চেষ্টা কৰিলো তাৰপিছত পাৰা নাই আৰু মানে গ'লো দুদিনমান তাৰপিছত এদিন বৰষুণ দিয়ে এদিন কিবা হয় তাৰ ফলত মানে ইচ্ছাটো মৰি যায়, যে এ হ'ব দিয়া যাম আৰু পিছত যাই থাকিম। ক'তনো নোযোৱাকে থাকিম সময়তটো আছে, সেনেকুৱা ধৰণৰ এটা অনুভৱ আহি যায়। তাৰ ফলত তোমাৰ ইচ্ছাটো নোহোৱা হৈ যায় কাম কৰাৰ। যিকোনো তোমাৰ ধৰা যিকোনো এটা কাম যদি কৰি আছা তাৰপিছত ঘপকে যদি তাৰে মাজত কিবা এটা বাধা আহি যায়, সেই কামটো ইচ্ছা নোযোৱা ন কৰিব। এ সেনেকুৱা ধৰণৰ মোৰলগত হৈছিল, তাৰ পিছত ভাবিলো যিহেতু নিজৰে শৰীৰ। নিজে সুস্থ থাকিব লাগিব, ত' নিজে কৰিব লাগিব আৰু উপনাই। মানে উপায় নাই একো। ত সেইকাৰণে তোমাৰ ভাবিলো এনে থাকাতকে ৰাতিপুৱা উঠি উঠি দৌৰাই কৰো। ত' যাওঁ আৰু সেইকাৰণে তুমিওঁ যাবা যাবা। মানে তুমিতো যোৱাই তুমি জানাই কেনেকুৱা ধৰণৰ অনুভৱ। তুমিও চেষ্টা কৰি থাকিবা একেলগে মানে এটা অলপমান নিয়মানুবৰ্তিতা অৱলম্বন কৰিব আৰু, এনেকুৱা নহয় যে এদিন গৈছা দুদিন যোৱা নাই দুদিন গৈছা চাৰিদিন যোৱা নাই সেনেকুৱা নহয়। গৈ আছা অলপ সময়ৰ বাবে ধৰা আধা ঘণ্টাৰ বাবে দৌৰিব গৈছা সদায় সেইটো চেষ্টা কৰিবা। যে তুমি এসপ্তাহ আধা ঘন্টাকে দৌৰিলা তাৰ পিছত পিছৰ সপ্তাহত তুমি আধা ঘন্টাটো অলপ পঞ্চল্লিশ মিনিট কৰি দিলা, সেনেকে সময়ে সময়ে বঢ়াই গৈ থাকিলা আৰু নিয়মিত ভাবে দৌৰাটোও ৰাখ খিলা, আৰু আজিকালিতো জানাই আমাৰ যিবিলাক চৰকাৰী চাকৰি তাতো তোমাৰ থাকে নহয় দৌৰাতো থাকে। দৌৰিব লাগে তো সেইটো এটা ভাল সুবিধা আৰু। যে তুমি ধৰা নিজৰ শৰীৰ চৰ্চাৰ লগতে তুমি চাকৰি কাৰনে প্ৰস্ততি কৰি থ কা হৈ থাকিল আৰু তোমাৰ গাটোও ভালে থাকিল।
একদম একদম একদম ঠিক কথা কৈছা। আৰু তুমি যে ক'লা আমাৰ স্বাস্থ্যৰ প্ৰতি যিটো ধ্যান আমি দিব লাগে, সেই ধ্যানটোতো আমি দিব লাগেই তাৰপৰি আমাৰ যিটো ধৰি লোৱা অন্য যিবিলাক আৰু মানে ধৰি লওঁক খোৱা খাদ্য তাৰ ওপৰতো আমি ধ্যান দিব লাগে। কাৰণ আজিকালি দেখিবাই তোমাৰ খাদ্যৰ ওপৰত মানে কিমান ধৰণৰ অ' যিবিলাক কীটনাশক দ্ৰব্য সেইবিলাক ব্যৱহাৰ কৰে। ত' সেয়ে সেয়েই ভাবো আৰু মই সেইবিলাকৰ ওপৰত আমি গুৰুত্ব দিব লাগে কাৰণ আমি খোৱা খাদ্যৰ ওপৰত যদি গুৰুত গুৰুত্ব নিদিওঁ তেতিয়া আমাৰ এইবিলাক দৌৰা ফুৰা বা তোমাৰ এইবিলাক পঢ়া এইবিলাকৰ কোনো মূল নাথাকিব আৰু। মানে এইবিলাক যেতিয়া আমি ধৰি লোৱা ধৰি লওঁ আমি ভাল এটা খাদ্য নাখাওঁ বা ভাল ফল মূল নাখাওঁ ভাল তোমাৰ ধৰি লোৱা আজিকালিতো পায়েই ন' এই প্ৰ'টিন যি অ' এ, কিনিব পাৰি নহয় এই তোমাৰ পাউদাৰ যি প্ৰ'টিন পাউদাৰ সেইবিলাক কিনিব পাৰে প্ৰ'টিন বাৰ। সেইবিলাক যেতিয়া আমি ধৰি লোৱা দৌৰিব বা তোমাৰ জিম কৰিলে যে যিবিলাক খায় এইবিলাক প্ৰ'টিন হওঁক। কণী, মাছ, মাংস হওঁক তোমাৰ ধৰি লোৱা কল হওঁক মানে অন্যান্য যিবিলাক ফল মূল সেইবিলাকৰো খাব লাগে সেইবিলাক ভালদৰে খাব লাগে তেতিয়াহে তোমাৰ, আমাৰ যিটো শৰীৰ আছে সেই শৰীৰটো আৰু দৌৰিবৰ কাৰণে বা আৰু তোমাৰ অ' ব্যায়াম কৰিবৰ কাৰণে বা আৰু তোমাৰ অ' যিবিলাক কি বুলি কয় সেইটো যেতিয়া চলাচল হৈ থাকিবৰ কাৰণে বা নিজৰ এটা শক্তি প্ৰদান কৰিবলৈ তেতিয়া আমাৰ প্ৰয়োজন হ'ব ন' নহ'লে চোন আমাৰ শৰীৰটোৱে সেইখিনি দৌৰিব বা সেইখিনি তোমাৰ কৰিবই নোৱাৰিব ত' সেনেকুৱা নহয় ন' ত' আমি নিজৰ শৰীৰ চৰ্চাৰ লগতে আমি যিটো অ' খোৱা খাদ্য তাৰ ওপৰত ধ্যান দিব লাগিব। বাকী আমাৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশটোৰ লগতো আমি মিহলি হৈ যাবই লাগিব কাৰণ তোমাৰ যিটো আমাৰ পৰিৱেশ আছে। সেই পৰিৱেশটোতো আমাৰ কাৰণে বহুত ডাঙৰ আৰু মানে তোমাৰ ধৰি লোৱা এটা আৰু ভাল পৰিৱেশৰ ল-লগত আছে আৰু মানে ভাল পৰিৱেশ মানে ঘৰিলে এখন ভাল সমাজ আছে লগত আছা। য'ত তোমাৰ সকলোৱে সকলোকে ইমান সহায় কৰে। মানে কোনে কাকো স্বাৰ্থপৰ নকৰে বা এটাই আনটো সহায় কৰি মানে মানে এটাই আনটো সহায় কৰিয়েটো আগবাঢ়ি যাব খোজে। তুমি সেনেকুৱা সমাজত থাকিলে তোমাৰ এইবিলাকৰ সুবিধাও হয়। চাকৰিৰ কথা ক'লে তুমি আজিকালি বহুত আৰ্মি হওঁক বা তোমাৰ অগ্নিবিৰ হওঁক বা তোমাৰ যিবিলাক পুলিচৰ চাকৰি আছে অসমত হওঁক অসমৰ বাহিৰত হওঁক। সেইবিলাকতো মানে তোমাৰ আজিকালি তুমি ক'লা নহয় আমি দাৱৰিব লাগে বা তোমাৰ হাই জাম্প, লং জাম্প সেইবিলাক বহুত দৰকাৰ, তাৰ কাৰণে তোমাৰ এইবিলাক মানে গুৰুত্বপূৰ্ণ আৰু সেইবিলাক নহ'লে তুমি কেনেকেনো সেইবিলাক অ' তুমি কি বুলি কয় এইবিলাক পৰীক্ষাত উত্তৰনি হ'ব পাৰিবা বা সেইবিলাক পৰীক্ষাত তুমি যাব পাৰিবা, সেনেকুৱা কথা আৰু। ত' বাকী ক'বলৈ গ'লেতো বহুত কথা আছে দিয়াচোন তোমাৰ এইবিলাক কথাটো শেষ নহয় নাহিব তোমাৰ অ' এইবিলাকৰ লগতে আৰু তোমাৰ আৰু এটা মই ভাবোঁ আৰু মানে আমাৰ যিটো স্বাস্থ্যৰ ওপৰত যদি আমি ধ্যান দিব লাগে আৰু মই ভাবোঁ। আমাৰ যিটো বায়ুমণ্ডলৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কিন্তু এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু। যদি তুমি এটা মানে এনেকুৱা ঠাইত আছা য'ত তোমাৰ অহ, যিটো এ কিৱ আই আছে বা তোমাৰ যিটো পৰিৱেশ আছে একদম সুন্দৰ পৰিষ্কাৰ আৰু তোমাৰ ধৰি লোৱা একদম ধুনীয়া হয় সেই তেতিয়া সেই পৰিৱেশত তোমাৰ অ' ব্যায়াম কৰি হওঁক বা তোমাৰ যোগাসন কৰি হওঁক বা তোমাৰ ধৰি লোৱা যিবিলাক অ' এক্সাৰচাইজ আছে আৰু ৰাতিপুৱা উ উঠাৰ যিটো অভ্যাস সেই অভ্যাসটো মানে এনেকু লাগিব যে তোমাৰ সদায় উঠিব মন যাব, এই ধৰি লোৱা তোমাৰ যিবিলাক পাহাৰীয়া এলেকা আছে। সেই এলেকাবোৰত যেতিয়া তুমি ৰাতিপুৱা উঠিব যাবা সেই ৰাতিপুৱাৰ যিটো সূৰ্যোদয়। সেই সূৰ্যোদয়টো চাবা বা সেই ৰাতিপুৱা যিবোৰ পাহাৰ সেই পাহাৰৰ মেঘবোৰ চাবা। বা তোমাৰ অলপ অলপ কিন কিনাকে যিটো বৰষুণ দি থাকে, সেনেকুৱা পৰিৱেশত তোমাৰ দৌৰিব কাৰো মন নাযাব। কিন্তু যদি তুমি এই গুৱাহাটী চহৰৰ দৰে আৰু এই ৰাতিপুৱা তোমাৰ, তোমাৰ বেলিটো নোলাওঁতেই ইমান গৰম দিয়ে। বা তোমাৰ বেলিটো নোলাব খোজোতে ইমান গৰমৰ সৃষ্টি হয়, এই গৰমত যানো তুমি দৌৰিব পাৰিবা কোৱাচোন নিজে, মানে এই দৌ গৰমত দৌৰিবলৈ তোমাৰ মানে তাৰ মানে যিটো, দেহৰ যিটো মানে কি বুলি কয় এইটো যিটো উৎসাহ আহে, উৎসাহটো মানে ঘৰতে মৰি যায় আৰু। মানে এনেকুৱা ভাবিছে, এই ইমান ৰ'দ আৰু কোনে ওলাই যায় এই ৰ'দত আৰু। অহালৈকে ইমান ৰ'দ দিব, মানে ইমান গৰম লাগিব মানে আৰু সেইটো হয় বাৰু, কাৰণ বেছি গৰম বাত বেছি গৰমত দৌৰিলে বা তোমাৰ বেছি গৰম খালেও তোমাৰ, কেতিয়াবা কি হয় দেহাৰ অসুস্থ হব পাৰেতো। ত' সেনেকুৱা ভাবো, সেনেকুৱা ধৰণে আৰু সেনেকুৱা ধৰণে হলে তোমাৰ আমি এইবিলাক স্বাস্থ্যৰ ওপৰত ধ্যান দিও, আমাৰ একো নহ'ব কাৰণ যদি আমি এনেকুৱা পৰিৱেশত থাকো, য'ত তোমাৰ আ যিটো বায়ু প্ৰদূষণ আছে সেইটোও বহুত বেছি আমি উশাহ লৈ আমি প্ৰদূষিত বায়ু লওঁ। ত' সেনেকুৱা হলে আমাৰ যিটো হাওঁফাওঁ বা ত' ধৰি লোৱা দেহাৰ স্বাস্থ্য ক্ষেত্ৰতো কেতিয়াও ভাল হৈ নাথাকিব নহয়। তো বেয়া হৈ থাকিব দিয়াচোন।
সেইটোতো হয়ে বাৰু, কাৰণ আৰু তুমি যিটো কলা এইটো কথা মিছা নহয় বাৰু সঁচাইয়ে, কিন্তু আমি নিজকে আৰু পৰিৱেশৰ লগত খাপ খুৱাব পাৰিব লাগিব, এতিয়া জানাই এই যিটো গৰম পৰি আছে গৰম টোতো সদায় থাকিবইে নহ, মানে এনেকুৱা নহয় যে এইবছৰ ইমান গৰম পৰিছে অহা বছৰ কমিব? অহা বছৰ হয়তো আৰু বাঢ়িব পাৰে, কিন্তু এনেকুৱা নহয় যে তুমি সেই গৰমটোক ভয় কৰি হয়তো যোনে অসুস্থ তেওঁ যাব নালাগে, এতিয়া তুমি সুস্থ সবল মানুহ এটাই যদি নকৰা চেষ্টা নকৰা, প্ৰচেষ্টাই নকৰা, ইটোতো গৰম টো বাৰু ইমান ডাঙৰ সমস্যা নহয়। ধৰা তুমি ভাবা, তুমি যদি কোনোবা এটা চাকৰি পোৱা নাই জীৱনত, তোমাৰ পঁচিশ-ছাব্বিশ বছৰ হৈ গ'ল যেতিয়া চাকৰিটো নোপোৱা তেতিয়া কেনেকুৱা তোমাৰ অনুভৱ হ'ব? তেতিয়াতো তোমাক সেই গৰমটো একো সমস্যা নিদিয়ে, তেতিয়া তোমাক সমস্যা দিব তুমি ভাবিবা যে সেই সময়ত যেতিয়া মই বিশ-ঊনৈছ বছৰ আছিলোঁ তেতিয়া হয়তো মই চৰকাৰী চাকৰিৰ বাবে দৌৰিব পাৰিলো হয় বা এনেকুৱা কৰিব পাৰিলো হয়, তেনেকুৱা কৰিব পাৰিলো হয়, সেই এনেকুৱা যিবিলাক চিন্তা ধাৰা আহে নহ মনত, সেইবিলাকে মানে মানুহক পিছত বহুত অশান্তি দিয়ে ত' সেইকাৰণে আৰু কাম কৰা সময়তে কাম কৰি থাকিব লাগে, পিছলৈ ৰখিব নালাগে আৰু মোৰ মতে বাকী নহলে পিছত এই বিষয়ে কথা পাতিম, আজিলৈ ৰাখিছো দিয়া।
অ', হ'ব দিয়া, হ'ব দিয়া।